এনেই আছিলো, তই?
মও এ কুলাৰত পানী ভৰাই আছিলো।
অ, অ।
উম।
বাকী চাহ-তাহ খালি?
চাহ-তাহ খালো, তই খালি?
অ খালো, খালো।
উম গা বেয়া নেকি?
গা এনেই অকণ ভাল নহয়।
আচ্ছা, আচ্ছা। বাকী খবৰ-খাতি ভাল?
উম ভালে, ভালে। তোৰ ভাল?
ভালে আৰু গৰম বন্ধ আমনি লাগিছে, ঘৰতে শুই আছোঁ।
উম, কতো ওলাই কৰি যোৱা নাই?
তেনেকে যোৱা নাই, ক'ৰবালৈ যাবলৈ মনটো আছিলে এইবোৰ ঠিকেই হোৱা নাই। তহতৰ পোৰা ফুৰিছ ন?
অ', অলপমান দেখোন
অ', মাজতে।
আমিতো এয়া পঞ্জাব, দেলহি আৰু বৃন্দাবাদ।
অ', তিনিটা জেগা ঘূৰি আহিচ ন?
অ', তিনিটা জোগা ঘূৰিলোঁ।
মানে ফেমিলি পিকনিক, মানে ট্ৰিপ আৰু?
অ', ফেমিলিৰ পৰা গ'লো আৰু।
আচ্ছা ভালে কৰিলি তাই, কিমান দিনৰ কাৰণে গৈছিলি?
এসপ্তাহ-এসপ্তাহ কাৰণে গলোঁ।
আচছা। তিনিটা জাগা মানে এসপ্তাহত পোৰা ঘূৰিলি আৰু?
উম। বেছি দিন থকা নাই আৰু মানে দুদিন-দুদিন, তিনদিন কেনেকা।
কচোন কেনেকে ট্ৰিপ বিলাক?
তাৰপিছত আমি হেৰিত গ'লোঁ, পঞ্জাৱত গ'লোঁ।
অ', ট্ৰেইন নে?
নাই-নাই, প্লেনত গ'লোঁ বাৰু তাত।
অ', আচ্চা। প্লেনত গুচি গলি ন? দেন পাঞ্জাবত, থাকিলি?
তোৰ অ', গৈ পেলাই ফাৰ্চদিনাখন তাতে থাকিলোঁ, তাৰপিছত ৰাতি গ'ল্ডেন টেম্পল গ'লোঁ, তাৰ নেক্স ডে আকৌ তোৰ মৰ্ণিঙত দাদা-বৌ দৰে জলিয়ানাবাঘ গ'লোঁ।
আচ্ছা।
দেন নেক্স ডে আকৌ পাঞ্জাৱতে থাকিলোঁ।
উম।
সেইদিনা শুলোঁ, পাঞ্জাবতেই থাকি পেলাই নেক্স দিল্লী আহিলোঁ।
আচ্ছা, পাঞ্জাবৰ লচ্ছি খালিনে নাই?
খালোঁ-খালোঁ।
তাত লচ্চি আৰু পৰথাই চাগে ন বেছি?
অ', লচ্চি।
ক
পৰঠা, আলু পৰঠা বহুত চলে সেয়া।
পঞ্জাবৰ দিল্লী গাড়ীত গ'লি নে ক'ত গ'লি?
হেৰিত গ'লোঁ, আমি গঢি ভাড়া কৰিছোঁ ন' মানে।
আচ্ছা-আচ্ছা। কিমান দাম এনেই?
অ, টাইম লাগে বাৰু দেই অ, সাত, আঠ ঘন্টামান লাগে।
আচ্ছা। মানে আমনি লাগি যাই গঢ়িত?
অ', এই মানে আমি হেৰিৰ ফালৰ পৰা গৈছিলোঁ, এইবিলাক যে ট্ৰিপ- প্লেন কৰে যে মানুহ বিলাকে মানে এজেন্সী বোৰ যে? হা আমি মানে গোটেইখিনি সিহঁতৰ আন্দাৰৰ পৰাই চা চালোঁ গৈ।
অ', তেনেহ'লে ভালেই বাৰু নহলে নিজ
নিচে সিহঁতে আৰু আমাৰ ভালকে ইমান আইডিয়াও নাই ন? দিল্লী লালকিল্লা তাৰপিছত, আকৌ এনেকুৱা পাৰ্ক কেইখনমান।
উম।
তাৰ পিছত ইন্দিৰা গান্ধী হাউচ, সেয়াই কিবা সেইবিলাক, ইণ্ডিয়া গেট, অ', সেইবিলাকে চালোঁ।
আচ্ছা।
ইয়া চোৱাৰ পিছত নেক্সট দে বৃন্দাবন গ'লোঁ।
অ', বৃন্দাবন তাৰ পৰা গাড়ীতে গৈছ?
অ', গাড়ীতে গৈছোঁ চেম, ইমান দূৰ নহয় তাৰ দিল্লী পৰা বৃন্দাবন বেছি দূৰ নহয়।
আচ্ছা-আচ্ছা। তা'ত কি চালি?
বৃন্দাবনতো টোৰ সেই মন্দিৰবোৰ চালোঁ, প্ৰেম মন্দিৰ, তাৰপিছত- বাকী মন্দিৰ যোনটো মেইন মন্দিৰটো আৰু, সেইটো চালোঁ। তাৰপিছত তাজমেহেল চালোঁ।
উম।
সেইয়াই আৰু। আকৌ নেক্স ডেটত টোৰ তাৰপিছত আমি হেৰি চালোঁ গে সেইটো অক্ষয় ধাম গ'লোঁ।
উম-উম।
ৰিটাৰ্নৰ দিনাখন আৰু ফ্লাইটটো ৰাতি আছিল ন? উম আহাতো। মানে ট্ৰেইনত যোৱা হ'লে বেছি দিন লাগিলে হয়তো এসপ্তাহত ছে।
অ', অ', তিনি দিনমান লাগে নেকি দিল্লী লৈকে?
উম অ', দিন লাগে, তিনি-চাৰিদিন মান লাগে।
ফ্লাইটত কিমান লাগে, চাৰি ঘণ্টা মানত পাই যায় ন?
উম, তিনি ঘন্টা। উম, তিনি ঘণ্টাত পাই যায়। উম, আকৌ তাৰপিছত দাদাৰ আকৌ ডিউটি আছিল নহয়, জইনিং কৰিব লাগিব। দেৰি হৈ গ'লে দেৰি হ'ব সেইটো কাৰণে।
উম। দুবাৰ, তিনিবাৰ যোৱা অহা যোৱাতে এসপ্তাহ গুচি গ'ল গৈ।
অ', আমি এনেই ট্ৰেইনতে, এটা ট্ৰেইনতে কৰাৰ কথা আছিলে আহাটো ন'হলে যোৱাটো।
অ', অ'।
কিন্তু মানে টাইম নিমিলাৰ কাৰণে তেনেকেই আহিলোঁ আৰু।
উম, ভালে কৰিল দে।
উম।
মানে ফুৰি থাকিব লাগে মাজে-মাজে।
সেইটোয়ে যাব লাগে অলপমান।
উম, আমিও তা'তে গৈছিলোঁ শিলং, কলেজৰ পৰা গৈছিলোঁ। ভালেই লাগিল বাৰু তাতে গৈ পেলাই। কিন্তু তাৰ মানে খোৱা-বোৱাটো ভাল নহয় আৰু।
অ', অ'। আমি খোৱা বোৱাতটো পাঞ্জাৱত বহুত ভাল পাইছোঁ, তাৰ খোৱা বোৱা বহুত ভাল মানে আৰু।
উম, পৰাঠা?
অকল পৰঠা নহয়, ভাত চাত যি খাওঁ তই।
আচ্ছা আছামিছ-আছামিছ পাই জানোঁ তাত আছামিছ বস্তু?
আছামিছ মানে কি আৰু ৰাইচ টো পাবি। বাকী ডাল মাখনি চিকেন বাকি এক্সট্ৰা-এক্সট্ৰা আৰু।
উম সেইবিলাক পায় আৰু তাত বেছিকে।
আছামিছ থালিটোতো আমি আহি পেলাই গুৱাহাটীত খাইছোহি। এ তাত ক'ত আছামিছ বস্তু পাবা আৰু তাৰ ভাতটোতো তোৰ এইটো জিৰা ৰাইচ জিৰা ৰাইচ তে আহিছে বাচমতিটো, উম মানে উম, কিবা খাইছো খাইছো নালাগে।
অ তাত মানে ভাততকে বেছি ৰুটিটোৱে মানে গুৰুত্ব দিয়া হয়। দালিতটো মছলা
অ কি মছলা আৰু তাত।
তাতটো অকল মছলা খোৱাহে নিচিনা।
পঞ্জাৱৰ খানাতো ভাল আছে তাৰ দেই।
আমি শ্বিলং যাওঁতেও গৈ পেলাই যত আছিলো
অ।
মানে একদম খানা একদম বেয়া। আমি ভেজে খাইছিলো। তাতটো এইবিলাক মানে নন ভেজ খাবলে ভয়ে লাগে।
অ।
তাত ভেজৰটো মানে ভাত, দালিত ৰঙালাও দি দিছে আৰু সেয়াই।
অ।
আ মানে কিবা মানে জেগাবিলাক। তাত কিন্তু ঘূৰি পেলাই ভাল লা, অ তাত কিনো পুলিচ বজাৰত ঘূৰি পেলাই ভাল লাগিলে আও।
অ, অ। উম, আমাৰ ইয়াত নেক্স দে আমি চৰজনী গ'লো। কৰিলো। টাইম, অ দামবিলাক কম আছে দেই, কম আছে। উম।
মানুহে মানে সেইটো কম বুলি কয়।
অ কমেই হয় আৰু মানে কাপোৰৰ মানে কোৱালিটিবিলাকো ভাল আছে দেই। মিছা নহওক, অ কাপোৰখিনিৰ। আমাৰ ধৰি লোৱা ইয়াত তেজপুৰত এই আমি যোনবোৰ কাপোৰ ধৰি লোৱা চাৰিশ, পাঁচশ দি পেলাই যোনবোৰ দোকানৰ পৰা কিনো তই সেইবিলাক তাত ৰোড চাইডতে পাই যাবি। দুশ, এশ পঞ্চাছ, পঞ্চাছ। ছেম কোৱালিটি, ছেম কাপোৰ। অ সেইটোৱে ভাল হয়। আৰু পঞ্জাৱৰ কাপোৰৰ কোৱালিটি ভাল, কিন্তু তাৰ দামটো বেছি বাৰু তা দেই।
কি কৈছ?
পঞ্জাৱৰ কাপোৰো কোৱালিটি ভাল, কিন্তু তাৰ দামটো বেছি অলপ। অ না, না। তাত সস্তাত নাপায়।
এনে চৰোজনীতটো চব বস্তুৱে পোৱা যায় ন। কাপোৰৰ বাহিৰে বেলেগ বিলাকো পোৱা যায়, ভালেই তেনেহ'লে। ফুৰা ফুৰাও হ'ল, বজাৰ কৰাও হ'ল।
আৰু বহুতবিলাকে তাৰপাই আনে। তা পা আনি সে ইয়াত বেছি বঢ়াই দিয়ে আৰু দাম।
অ আমাৰ ইয়াত অ মানে আহে সেহেতৰ যোনখিনি খৰচ হয়।
উম সেইটোৱেই।
থাকিলে উলিয়াব যাব।
আকৌটো দেলহী কৰলবাগ টো তাৰ পৰাই আনে বেছি কাপোৰ। তাতো কম দাম। হোলছেল লৈছোঁ। তাতো চেইম, কম দাম বহুত কাপোৰো সস্তা।
তাপা কাপোৰ কিনি ইয়াত বিজনেছ কৰাই ভাল তেনেহলে।
অ', বহুতে তাৰ পৰাই আনে বোলে কাপোৰ, কৰল বাগত বোলে বহুত সস্তা হয় কাপোৰ।
এই তই ডেৰশ টকা কাপোৰ চাৰিশ টকাত বেছিব পাৰ। তহঁতৰ' তাত ডেৰশ টকীয়া যদি আটাই অনি তোক টো যি দি দিব, ভালেই তেন্তে এইবিলাক, ভাবিব-ভাবিব গলে।
কোৱালিটিটো ইমানো বেয়া নাথাকেতো কোৱালিটিও ভাল থাকে।
অ', তেনেহলে ভালেই আৰু ৰদ চাইডত যদি ভাল কোৱালিট পোৱা যায়
উম, সেইটোয়েইটো।
বাকি গৰম বন্ধত কতো যোৱা প্লেন নাই?
এতিয়ালৈকেতো একো প্লেন নাই, কোৱাত এনেই যাম, জানোঁ চাও ক'ত যাব পাৰি।
চ'ব টো মানুহ পুৰা শ্বিলঙে গৈ আছে এতিয়া, ঠাণ্ডা বিচাৰি। উম। শ্বিলং অত চাব লগীয়া একো নাথাকে নোহোৱা হৈ গৈছে আজিকালি আও পুলিচ বজাৰখনৰ বাহিৰে একো নাইে তাত ঘূৰিবলে।
অ', তাত যে মানে ডাঙৰ বজাৰ এখন আছে মানে।
অ', বজাৰ তাতো এনেকুৱা মানে চস্তাত পাই যায় বস্তুবিলাক। বজাৰ মানে তাত চব বস্তু পাই যাব মানে ডাঙৰহয় মানে কিবা ৰাউণ্ড টাইপ আৰু ঘূৰিব লে কাৰণে ধুনীয়া। কি ঘূৰিব কাৰণে, তাতো কম দামতে পাই যায় কাপোৰ বিলাক এশ দুশ টকা পাই যায়। আৰু ভাল কোৱালিটিৰ পাই।
কিন্তু এই খোৱা বস্তু নাপায় আৰু খালে অনলি ভেজ খাব পাৰিবি ভিতৰত।
অ', তোমাৰ লোকেল খানাটো কি হয়, কি চলে মানে তাত বেছি?
মানে তাত বেছিকে বিফ চলে।
অ', আচ্ছা।
এই সেইকাৰনে বেয়া হৈ যায় আমাৰ কাৰণে। উম আৰু মানে যোনটো ভেজ হেটো মানে টেষ্টি মানে বনাব নাজানে খানা বিলাক কিবা।
আচ্ছা-আচ্ছা।
ত আৰু।
উম, আৰু তাৰ মানুহ বিলাকে এনেও নাখায়তো তেল চেল বেছি।
অ', তেল চেল বেছি নাখাই কিন্তু বেছিকে বইল এ খাই।
অ', সিহঁতে অইল নাখাইয়ে বেছি।
শ্বিলং যোৱাত কৈ মেঘালয় চেৰাপুঞ্জি সেইফালে যোৱাই ভাল।
উম।
নহ'লে কিবা ছেভেন চিষ্টাৰ ফল।
হেল্ল'?
হেল্ল'?
উম, বাকি কৰিছ এতিয়া?
এ এনেই আছিলোঁ। তই?
আচ্ছা। ময়ো এনে শুই আছোঁ।
উম তাত খবৰ লবলৈ ওলাই যাওঁ নেকি বুলি।
ক'লৈ যাওঁ?
এনেই এপাক ওলাই যায় কিবা এটা খাই আহিম।
অ, অ ফাৰ্ষ্ট ফুড।
অ ফাষ্ট ফুডে খাব লাগে, কি খাবি এতিয়া অ সন্ধিয়াখন।
গৰমত ফাষ্টফুড খোৱা পেট বেয়া হ'ব আকৌ।
খালেও বেয়া, নাখালেও নহয়।
উম
সন্ধিয়া কিবা এটা খাবলে মন‌ গৈ থাকে।
হ'ব এতিয়া।
হয়নে নহয়?
কেইদিন লাগ
চিকেন পকৰা, চিকেন পকৰাই খাবগে লাগিব আও।
আ চিকেন পকৰা, চাও
চাউমিন সে সেকেইটাই আছে আও উপায় নাই।
নাকালেও নহয়।
হা?
নাখালেও নহয় বোলো খাই থাকা।
অ সেইটোৱেটো নাখালেও আকৌ ভোক লাগি থাকে। খালেও নিজৰ নিজৰ দেহাটোৰ কাৰণে বেয়া আৰু।
সেইটোৱেতো তাতে গৰমত আৰু বেয়া।
উম, গৰমত বহুত বেয়া। উপায় নাই আৰু উহো গৰমত চাহো খাব নোৱাৰা সন্ধিয়া গৰম।
অ কিছুমান যে খাই ন গৰমত। চাহ নহ'লে যে নোৱাৰি যিমান গৰম নহওঁক কিয়।
দুপৰীয়া দুপৰীয়াও চাহ খাই দিয়ে দেখোন। আমাৰ লগৰবিলাকে ক্লাছ কৰি পেলাই চাহ একাপ খাই আহিলে গৈ পেলাই। ভাবিলে কিবা লাগে।
এনেই গৰম তাতে আকৌ গৰম চাহ।
তাকে মইতো লাল চাহ খাইছো এতিয়া। গাখীৰ চাহ খাব মন নাই যোৱা গৰমত। আহ মানে মাতটো ভাঙিছে ন, লাল চাহটো খাই দিলে ভাল আও জালুক দি।
উম, উম।
কি দে দে হ'ব ন মই এপাক যাওঁ। ঠিক আছে দে বাই বাই।
উম বাই।